হেল্লৌ!
হেল্লৌ! হেল্লৌ!
অঁ শুনিছা নাই?
কি কৰি আছ?
মই এই অকমান ওলাই আহিছোঁ।
অঁ ক'ত আছত? নাই ময়ো ওলাই আহিলো তোৰ লগৰ এটা সৈতে কথা পাতি পাতি দেউৰী গাঁও পালোহি।
অঁ মই বালিগাঁও চাইডৰকণ ওলাই আহিলো।
অঁ!
তুমি হেৰি নহয় তুমি বিয়টো তুমি ফৰ চাৰি বছৰ কৰিলো নে তিনি বছৰে যে হ'ব।
মোৰ তো এতিয়ালৈকে ফিক্স হোৱা নাই মানে তোৰ- কলেজৰ পৰা কোৱা মতে এবাৰ কলে তোৰ চাৰি বছৰ যদি কৰ - এতিয়া ছিক্স পইণ্টৰ ওপৰত লাগিব বুলি ক'লে।
অঁ!
তাৰ ওপৰত আৰু তোৰ বেগ থাকিব নালাগিব আগৌ চেমিষ্টাৰ কেইটাত।
অঁ মানে এটাটো থাকিব নালাগিব নেকি?
এতাতো নহয় মানে তই বেগ থাকিব পাৰিব কিন্তু ত- চিক্স ছেমিষ্টাৰ গোটেইাই হ'ব লাগিব। চিক্স ছেমিষ্টাৰ কমপ্লিট বগে মোৰ বগে তাকে এবাৰ বেগ দুটা- দিলো কৰিব পাৰিম যদিহে বেগ নথায় আৰু তেতিয়া- একশো-
তাকে এইখন নহয় ব, মানে মই হেৰি এইটো কি আমাৰ ঘৰৰ ওচৰত। ছোৱালীজনী মই সুধছিলো, সেইজনীয়ে চাৰি বছৰ কৰিম বুলি কৈছে, তুমি বি এদো একজাম দিছিলা নেকি?
মই বি এডৰ নহয়, ডি এল এডৰ একজাম পোইছিলো দিবলৈ নগলো।
উমঁ, পৰীক্ষা নিদিলা লাগে মানে পৰীক্ষাতো দিব লাগিছিলে আক কি হয় তেতিয়া গম পালাহেতেন।
পৰীক্ষা নিদিলা মানে এয়াহে তই এতিয়া দেখিছোঁ হুন। উমঁ, তই এতিয়া এয়া দেখিছ নিটৰ দেখিছ নে, কেনেকে পেপাৰ লিক হৈছে। কিবা কিবি- এইবিলাক এতিয়া আৰু আমিবিলাকে দিলেও একেটা কথাই হ'বগে।
নাই তুনা তোমাৰ ইমান টেনশ্যন নাই তোমাৰ চাকৰি চাকৰি নহ'লেও তোমাৰ এইবোৰ- কিবা কিবি কৰি মেলি থাকিলে কেনেকুৱা ইনকাম কেনেকুৱা ইহঁতৰ
ভে হুৱে ঠিক আছে আৰু। মোটামুটি ঠিকেই চলি আছে। উম উম। হাইছ তেত্ৰিশ বিঘা বাইছু এদিনত।
অ তেতিয়াহ'লে বহুত বহুত বাইছা তেতিয়া। তেতিয়া লাভ হৈছে এইবাৰ। তুমিতো গোটেই চ খেৰ খেৰ হে- সেইটো ছাইডৰ মাটিখিনি ত ছাগে তুমিয়েই পাইছা গোটেইখিনি তোমালোকে বাইছা ছাগে?
আমি পাইছু বাৰু এই প্ৰায়খিনি এইফালৰ মাটি আমিয়েই পাইছো বাৰু। তহঁতৰ ফালেও মাৰিলোগে দুদিনমান।
তাকে আমাৰ ফালে বাও মই এদিন ফটকে দেখিছু যিহেতু আমা- ৰ এদিনহে দেখিলোঁ তাৰ পিছত দেখাই মাই।
অঁ, নাই তহঁতৰ তাতো দুদিনেহে সোমাইছোঁ অকল ট্ৰেক্টৰ।
উম। তাৰ পিছত ফালে তেতিয়া- অ ড্ৰাইভাৰ কেনেকুৱা ড্ৰাইভাৰ ভাল হয় নাই?
ড্ৰাইভাৰটো ভাল ড্ৰাইভাৰ ভাল ড্ৰাইভাৰটো ভাল মানে চবেই ভাল পাইছে ড্ৰাইভাৰ মাটি বৱটো।
এ নহয় ড্ৰাইভাৰ বহুত ভাল। মই মানে মই গম পাওঁ।
উম। এই ড্ৰাইভাৰটো কাৰণে মানুহ বিলাকে মাটিটো বাৱলৈ দিছে ন।
অ সেইটো সঁচা কথা কিন্তু, সেইটো তোমালোকৰ সঁচা কথা কিন্তু। সেইটো তোমালোকৰ প্লাছ পইণ আছে মানে কি ড্ৰাইভাটোৱে- বহুত ধুনীয়াকে বাই তোমালোকৰ সেই ড্ৰাইভাৰলে তোমালোকে মানে আৰু বহুত মাটি পাই গৈছে।
সেইটোয়ে হৈছে কথাটো এতিয়া। কিছুমান ড্ৰাইভাৰেটো কিছুমান ড্ৰাইভাৰেটো যেনেকে বাই- হৈ যায়। মানে সিহতৰ দুচাহত যিটো বাই আমাৰ এচাহতে সিমানটো তেনেকুৱা হৈ যায়।
নাই নাই স নাই সেইটো হয় বাৰু। মানে মই কি মেচিন লগত আছিলে- নহয় মোৰ লগত তেতিয়া মই গম পাও মানে অ বহুত আ বহুত আগ- পা চলাই ন।
তাৰ পুৰা এক্সপিৰিয়েঞ্চ হৈ গ'ল আৰু। সিটো দহ বাৰ বছ ট্ৰেক্টৰ চলালে। অৰুণাচলত ট্ৰেক্টৰ চলোৱা ড্ৰাইভাৰ হে আৰু সি।
অ সেইটো হয় বাৰু। না সি ভাল আৰু সি গাড়ীখন মানে নিজৰ গাড়ী নিচ- চিনাকে চলাই। এনেকুৱা লোকৰ বুলি নচলায় মানে নিজৰ খন যেনেকে মানুহে চলাই- সেইটো ধুনীয়াকে আৰা-
একদম উম উম সেইটো আছে বাৰু তাৰ। তাৰ- গাড়ীত প্ৰতিপাল বোলা বস্তুতটো আছে একদম পোৰা- ধিৰে স্থিৰে চলাই লাহে লাহে চলায় ইমান অভংগে নচলায়।
অ বেলেগ অ বেলেগ ড্ৰাইভাৰ বিলাকে একদম গাড়ী অবস্তা বেয়া কৰি দিয়ে। তোমালোকৰ সেইখনে নতুন গাড়ী তোমাৰ বেলেগ ড্ৰাইভাৰ আনি তোমাৰ একেবাৰে বহুত অৱস্থা নাইকিয়া কৰিলেহেঁতেন।
উম এতিয়া এই সঞ্জীৱ দাৰ গাড়ী দেখিলি ন কেনেকুৱা অৱস্থা কৰি দিছে।
হা?
চঞ্জি-
তাকে।
দিলেগে।
এক
উম। মাতটো স্পষ্টকে অহা নাই। আমাৰখনে তেলটো বেছি খাই, অ' সেইটো প্ৰব্লেম।
অ' মই অকণ ভাবিছো মানে, এনেই মানে পাৱাৰটেক এইবিলাকৰ অলপ কম।
সেইবিলাকত কম হয় মানেতো ফাইবিলকৰ চি চিটো কম হয় যে ইঞ্জিনটো কম মডেলৰ। আমাৰতো ইঞ্জিনটো হেভি তাতে তোৰ
হয় তোমালোকৰ খনৰ অলপ বেছি হ'ব। এ তোমালোকে দেখোন সেইখনতকে দেখোন তোমলোকে ফ'ৰ বাই ফ'ৰ আনিব পাৰিলা হয়
ফ'ৰ বাই ফ'ৰখনে তাতকৈও মাৰিলে চোন নিদিয়ে অ' পিতাই সেইটো কাৰণে নানিলোঁ মানে।
নহয় হ'লেওঁ সেইখন আকৌ তোমালোকে অলপ কিবা এটা ভাল
খুব বেছি আঠৰ পৰা দহ ভিতৰত হা কিন্তু তোৰ ফ'ৰ বাই ফ'ৰ খনে বিঘাটো পাৰ বিঘাত ওৱান এইটটি টু হাণ্ড্ৰেড, মাটি চাই।
অ' মানে ডেৰশ মান টকা ডেৰশ দুশ মান টকা এটা আপ হয় আও
ডেৰশ টকা নাথাকেগে বুলি ক'ব পাৰি, এক বিঘা এশ টকা ওচৰে পাজৰে থাকেগে। মানে কথাটো শুনিবি কেনেকে থাকে, এক বিঘা মাটিত তই চাৰিশ টকা পাৱ।
হে
এই কি নহয় পইচাটো আছে কিন্তু খৰছো বহুত অ এই বস্তুত।
উম
মানে তোমাৰ বৰ অকনি অকনি পাৰ্টছবোৰত বহুত দাম লৈ লয়।
সেইটোয়ে, টে
মই চাইছো মানে
তোমাৰ মণ্টেনেঞ্চত বেছিকে খৰচটো হৈ যায় নহয়। এতিয়া তোৰ ট্ৰেক্টৰ কেজুৱেলত লগা এটা এটা ডেৰশ টকাকে লয়
অ' তোমাৰ মানে মই আগত গ'ম পাইছো এইবিলাকৰ বহুত লাভ হয়, মই আকৌ এনেই মই এনেই মানে ভাবো দেই এইবিলাকত চাগে ইমান নলয়। মই যে আনিবলৈ মই
ট্ৰেক্টৰৰ পাৰ্টছৰ বহুত দাম। বাকী মাটি চাতি কাম ওলালে ক'বি, ট্ৰেলাৰ আনিমেই কেইদিনমানতে। শুনিছ নাই
অ' তাকে মাটি মোৰ
আমাৰ ট্ৰেইলাৰ আনিম তোৰ আৰু পোন্ধৰ বিছ দিনৰ পিছতে আনিম।
ক'ৰ পৰা আনিবি বাজাজৰ, কোনটো আনিবি নগাঁৱৰ
নগাঁওতো পৰা উম চাঁও ক'ত দাম চাম মিলে দামো মিলিব লাগিব।
দামী আনিবা ইমান ক'মদামী লাভ নাই।
ডাঙৰটো আনিলে হেৰি অ কাষ্টটমাৰ কাষ্টটমাৰ লাভ হয় মালিকৰ লোকচান হয় আও
এ আৰু তোমাৰ হেৰি নহয়।
তোৰ মাতটো স্পষ্টকে অহা নাই
ডাঙৰ বিলাকক মানে, মানুহ বিলাকে তাক এইখিনি জানো। কেলে নেটটো পোৱা নাই। অলপ হে কি, শুনিছা নাই তুমি? মানে কিলাৰ যদি তুমি যদি বেছি ডাঙৰ আনা, তেতিয়া তোমাৰ মানে কি, এ মানুহ বিলাকে লেবাৰ বিলাকে ইমান কৰিব নিবিচাৰে মানে।
অ', সেইটোৱে লেবাৰত
মানে, মানে ৰেটটোতো একেই ন। মানে ভৰালেও যিমান পইচা পাব, ডাঙৰটোত ভৰালেও সিমান পাব। অ', সেইটো কাৰণে মানে কি, ডাঙৰ আৰু ডাঙৰটোত মানে বহুত বেছি লাগে।
বেছি লাগে অ'। এতিয়াতো সৰুখনত ভৰালে যদি, তোৰ বিশ মিনিট লাগে। ডাঙৰখনত ভৰালে পঁচিশ মিনিট লাগিব কিন্তু পইচাটো একেটা সমানেই পাব সিহঁতে
অ' সেইটোৱে মানে, পাঁচ মিনিট বা পাঁচ মিনিট, দহ মিনিট এনেই উপৰঞ্চি গুচি যায়।
উম আৰু মোৰটো বস্তুটো লোকচান হয় না।
অ' আৰু তোমাৰ আৰু মোৰ মানে কি তোৰ, সেইটোৱে তোমাৰ মাটি কিমান যে সেইটো কেছ নাই নহয় তোমাৰ কিমান লাগে সেইটোহে কেচ।
তিপত যিমান হয়, সিমান টকাই দিব। মাটি বেছিকে গ'লে বেছি পইচা নিদিয়ে কোনো। মই হাল বাইছো। তিনদিন চাৰিদিনমান বালো হাল।
বালা নি? কি নাঙলে বাইছা নে হুইলে বাইছা?
নাই, নাই হুইলে। ৰুতাৰভেটাৰ বাইছো ডাইৰেক্ট।
উম নাঙলে ফটকে নোৱাৰে বাৰু।
নাঙলে বাই পোৱাও নাইকিয়া, আমাৰ নাঙল লগোৱাই নাই ন। নাঙল অকল দুদিনহে লগালো। নাঙলটো এনেই বন্দী কৰি
নহয় মানে মই হেৰি, এইটো কি শুনা মতে মানে মই এদিন মানে এনে মই নাঙলটো মানে লাগি থাকে যে, মই চাইছিলো জাষ্ট। এই নাঙলটো মানে বৰ, বৰ উঠা নমা কৰি থাকিব লাগে মানে।
উঠা নামা কৰিব লাগে। আৰু তোৰ নাঙলত এই জোৰটো বেছি লাগে মানে। গাড়ীয়ে পিক আপটো ইমান টানিব নোৱাৰে। এক্সপাৰ্ট ড্ৰাইভাৰবিলাকে পাৰে নাঙলে বাব।
অ', মানে কি, হুইলে মানে কি, গাড়ীখনৰ মানে আগলৈ যাবলৈ জোৰ দিয়ে ন, সেইটো ঘূৰি ঘূৰি
অ', এইটো ঘূৰি থাকিলে গাড়ীখন অ'মেটিক আগলৈ গৈ থাকে হুইলটো।
অ' কিন্তু নাঙলৰ ডাইৰেক্ট লাগিব
সেইটো হয়। নাঙলে তোৰ এইটো খাজ খাই লাগি ধৰিব তোৰ নাঙলে লগাৰ লগে লগে তোৰ, এক্সিলেটৰটোৰ কথা আহি গ'ল। ৰেষ্টটোতো যিমানে দিবি, সিমানে তেতিয়াহে যাব। ষ্টাৰ্ট অফ হৈ যায়, অ'। মানে তোৰ গিয়াৰটো যিমানত আছে সিমান গিয়াৰত যদি তই পিক আপটো ল'ব নোৱাৰ, তেতিয়া অট'মেটিক গাড়ীখন অফ হৈ যাব।
উম। কিন্তু সেয়া, এইটো কি, হুইলত মানে কলেজৰ মই নাই শুনা দেখোন। মোৰ এইবাৰ পৰীক্ষা বেয়া হ'ল নহয়। নাই শুনা বোলো। মোৰ মোৰ পৰীক্ষা বেয়া হ'ল নহয়। তাকে বাকী বিলাকৰ দিলে। আমাৰ তাকে দিব লাগে দেই। এক তাৰিখৰ পৰাটো ক্লাছেই।
ক্লাছ আছে নি এক তাৰিখৰ পৰা?
নহয়, এক তাৰিখ পৰাটো ক্লাছে আছে। তোমাৰ, আজি তোমাৰ তেইশ তাৰিখ হ'লেই দেখোন। অ' বাইশ তাৰিখ হ'লেই। তোমাৰ এক
উম, দিব আৰু। তোৰ চাৰি পাঁচ দিনৰ ভিতৰতে আহিব ৰিজাল্ট।
তাকে, মোৰ এতিয়া টেনচনে হৈ আছে পায়। মোৰ এইবাৰ পৰীক্ষা বহুত বেয়া হ'ল।
তোৰ টেনশচন হৈছে মানে তোৰ বেয়া হ'লেও পৰীক্ষা আকৌ তোৰ দিবলৈ চান্স এটা আছে। মোৰ ভাগৰ আকৌ বেয়া হ'লে এইবাৰ একবছৰ ড্ৰপ হৈ যাব নহয়।
অ, সেইটো হয় বাৰু। অ', মোৰ এই এক্সিডেণ্ট হ'ল লে, মই তোমাৰ একো পৰিয়াললৈ ফুৰিবলৈ নাপালোঁৱে। মই যেনে যেনে মোৰ ঘৰ, একজামতটো দিলোঁ লগে, চে' হ'ব। কিবা কিবি কৰি হ'লো। কিন্তু মোৰ মানে মাইণ্ডো বহুত বেয়া হ'ল। মোৰ এনেই বেলেগ বাকীবিলাক বাৰু ইমান ঠিকে আছে বাও।
অ, গম পাই আছিলো বাও। নাই ব্ৰেগ লাগিলে একো নাই, আজিকালিতো ব্ৰেগতটো ফ্ৰী কৰি দিলে নহয়, ব্ৰেগৰ পইচা দিব নালাগে। বেগ দিলেও লয় কেতিয়াবা।
অ সেইটো বেগৰ বেগ নাগে কিন্তু হে নহয় এতিয়াৰা ইমান লাগিলেও কে। নাই বাৰ, হয় নাই। মানে তোমাৰ ফ'ৰ্থ চেমলৈকে ইমান লাগিব। ফ'ৰ্থ চেমলৈকে লাগে হ'লে। টেনচন নাই কিন্তু অ ফাইভ আৰু ছিক্স টো লাগিলেহে টেনচন।
উম ঠিকছে মন লাগিলে, অ কত যাওঁ। অইইই। ফৌৰ্থছেম ল'ব পাৰি। ফিফ্থ চেমিষ্টাৰত অকণমান প্ৰব্লেম হৈ যায়গে আৰু।
সেই দেই, ফিফ্থ চেমিষ্টাৰ মানে ছিক্সথ চেমিষ্টাৰ হ'লে মানে আকৌ এক বছৰ আকৌ। হেৰি কৰিব লাগে যে।
ফিফ্থ চেমিষ্টাৰ হ'লে মানে ছেভেন্থ চেমিষ্টাৰ দিব লাগিব, বেক লাগিলে। উম। বা আৰু হ'ব নহ'লে পাতিম অকমান পিছত। শুনিছ নে-
ৰ'বা আমাৰ অল কি কৰিব কিবা কাম আছে নেকি-
কাম নাই বাৰু এনেই ঘূৰি ফুৰিছোঁ।